হেল্ল'
হেল্ল'।
অঁ কোৱা।
হেল্ল'।
অ কোৱা, শুনিছানে?
অ হেল্ল' অ শুনিছো অ হেল্ল' অ আমি মানে হেৰি এই ফাৰ্ম এখন খুলিম বুলি ভাবিছো বুজিছে?
অ কি ফাৰ্ম খুলিম বুলি ভাবিছা?
গাহৰি ফাৰ্ম গাহৰি।
গাহৰি ফাৰ্ম ন?
হয়।
অ ক'ত?
এ মোৰ আপোনাৰ নম্বৰটো মানে এই দাদাজনে দিলে।
ঠিকে আছে, ক'ত খুলিম বুলি ভাবিছা?
এই আমাৰ ঘৰৰ বেক চাইডেই, অলপ জেগা আছে মানে পথাৰ অলপ আছে পথাৰ। তাতে এইবাৰ বেট বেটী মানে উঠাই লোৱা হৈছেতো, তাতে ভাবিলছোঁ কিবা এটা কৰোঁ কাম চাম নাই।
আহ তাকেই পাৰি খুলিব বাৰুতে।
হয় ম মানে আপোনাৰ এইটো ঘ মানে আপোনাক কলে আৰু আপুনি পাটনাৰশিপৰ তেনেকে খোলে লগৰতে ক'লে আপোনাৰ লগৰে এই যে মাধুৰ্য্য বুলি কয়। ক'লে যে পাৰ্টনাৰশ্বিপত এনেকৈ খুলিম বুলি বিচাৰিছে। যদি তুমি খোলাতিয়াহ'লে কণ্টেক্ট কৰিবা সেইকাৰণেই মই মানে জানিব কাৰণে বিচাৰিছোঁ কেনেকৈ খোলা যায়।
অ খুলিব পাৰি তাকে কিন্তু ঘৰ চৰ বনোৱা আছে নে গাহৰি।
অ ঘৰ চব বনোৱা আছে মানে এবাৰ গাহৰি ভৰাইছিলো ভৰাতে তোমাৰ মই মানে অকলে অকলে অকলে মানে আপডাল কৰিব নোৱাৰিলো না সেইকাৰণে মৰি গ'ল মানে।
অ অ এনে গাহৰি দানা চানা কন্তেক আছে নে নাই ক'ৰ পৰা আনিব পৰা?
যোৱা আছে আছে আছে আমাৰ ইয়াতে তোমাৰ হেৰি আছে এই যে কেম্প আছে যে।
অহ অ
এইটো এই আৰৰ্মি কেম্প আছে তাতে তোমাৰ দানা মানে দিব পৰা যায় আৰু সিহঁতে দিয়ে। খালি দানাটো আনিবগৈ লাগে।
আনিব ত ঠিকে আছে তেতিয়া তাৰ পৰাই আনিব পাৰিম ন গাহৰি দনাটো আমি। এনেই গাহৰি কেইজনীমান পুহিব লাগিব চাগ?
গাহৰিটো মই ভাবিছো প্ৰথমেতো কমাই প্ৰথমেতো পাঁচটামান পাঁচটা
অ অ পাঁচতা পোৱালি নে কিমানকৈ ল'ব এতিয়া?
পোৱালি আপোনাৰ চলি আছে তোমাৰ ল'ব পয়ত্ৰিশ চাৰি হোজাৰ মান চাৰি হোজাৰ মান। আনিবলে ক'ব।
অ
এহেজাৰমান পৰাৰ পিছত ইফালে আমাৰ ইয়াৰ পৰাই আনিব পৰা যাব ঢেকীয়াজুলিৰ পৰা।
অ ঠিকে আছে খোলো দিয়া তেতিয়াহলে কেতিয়াবা পা খোলে খোলা?
এইটো মানে অহ ৰুম চুম বনোৱা আছে তো মই মানে অহা সপ্তাহ। মানে যদি চাপৰ্ট দুয়োটাই মিলি যায় অহা সপ্তাহমানৰ পৰা ভৰাই দিম আৰু।
অ ঠিক আছে ভৰাই দিম দিয়া।
অ তুমি এনে আহি পেলাই জেগাটো চাই যাবা।
অ যাম যাম যাম চাই আহিম দে।
ফাৰ্ম এখন আছিলে ব্ৰইলাৰ ফাৰ্মখনেই ব্ৰইলাৰ মানে যোৱাবাৰ গৰম দিনত ব্ৰইলা কাল মৰি গ'ল।
অ কি ব্ৰইলাৰ ফাৰ্ম কি নিজে খুলিছিল নে? কোম্পানী আন্দাৰত খোলিছিলে।
সেই নিজে খুুলিছিলে সেইকাৰণেটো লোকচান হৈ গল না।
অ
অলপ আছিলে বেছি নহয় তোমাৰ এহেজাৰ এহেজাৰ মান পোৱালি আছিলে।
অ ব্ৰইলাৰ লাভ থাকেনে?
অ ব্ৰইলাৰ লাভ থাকে ব্ৰইলাৰ তোমাৰ মানে কেনেকুৱা এইটো কোম্পানী আন্দাৰত খুলিলে লাভ থাকে তোমাৰ কোম্পানীয়ে পোৱালিটো দিয়ে মানে বস্তুটো দি যায়। বস্তুটো দি গৈ তোমাক। ডাঙৰ কৰিবলৈ দিয়ে ডাঙৰ কৰিব দানা চানা চব সিহঁতেই দিয়ে।
এ ঠিকেই আছে ন।
অঁ সিহঁতে দিয়াৰ পিছত মানে ডাঙৰ হোৱাৰ পিছত কিবা। ডাঙৰ হোৱাৰ ভিতৰত সিহঁতে মানে তোমাৰ পৰাই কিনি লৈ যাব আৰু মুৰ্গীটো অকণমান ৰেট এটা ৰেট দিৈ পেলাই।
ঠিকেই আছে ন খুলিব পাৰি এইটো খুলিলে বেয়া নহব ব্ৰইলাৰটো।
অ পাৰি এইটো খুলিম বুলি বিচাৰে মোৰ ব্ৰইলাৰ মানে খাচা চাচা চব আছে। লাইট চাইট সৱ আছে।
এ ঠিকে আজিকালি গাহৰি খুলিব পাৰি তুমি গাহৰি খোৱাটো ঠিক ঠিকে আছে লাভো আছে কিন্তু এতিয়া গাহৰিবলাক বেমাৰ আহিছে বোলে।
এ নগাঁৱত এয়া গাহৰি কিবা বেমাৰ আহিছে। তাকে তাকে গাহৰি মাংস বা গাহৰি বেমাৰ হোৱা গাহৰিটোৰ পৰা দূৰত পেলাব দিছে কিবা কিবি বহুত বহুত কিবা কিবি ওলাইছে শুনি আছো মানে নিউজে চিউজে দেখিছো। নহলে আৰু এটা কাম আছে কৰিবা নেকি। মানে মোক পোৱালি বিচাৰি ফুৰিছে মানে যদি কোনোবা আছে তাৰানে পোৱালি ছোৱালী লাগে মানে সেইটো কামটোত
কি কাম
এই ইছমিতাৰ কামটো যে এ পি দি চি এল
অ এইটো পোৱালি লৈছে নেকি
অ পোৱালি লৈ আছা মানে পোৱালি অলপ লাগে স্মাৰ্ট মিটাৰ লগাব লাগে মানে তোমাৰ পাৰ স্মাৰ্ট মিটাৰ ডেৰশ টকাকৈ দিব। তুমি যিমান লগা প্ৰথম তোমাক ট্ৰেইনিং দিব এসপ্তাহ মান যোৱা তোমাৰ জানা মানুহৰ লগত।
হয়।
পইছা কোনোবা জনা মানুহৰ লগত তোমাৰ পঠিয়াব। পঠিয়াই পেলাই তোমাৰ এসপ্তাহ চাই কেনেকে কৰে কি কথা এইবিলাক চাই কৰি তাৰপিছত তোমাৰ একাউট খুলিব। একাউণ্টটো খুলি পেলাই তোমাৰ তাৰপিছত তুমি নিজে খুলিব পাৰা নিজে তাৰপিছত লগাই ফুৰিব পাৰিবা মোবাইলৰ কামটো তাৰ মানে অলপ। এই পুৰণা মিটাৰ নাম্বাৰ নতুন মিটাৰ নাম্বাৰ দি এড্ৰেছ চড্ৰেছ ফোন নম্বাৰ দি এইবিলাক সেৰি লে সেইয়াই আমিতা দেৰশ টকাকৈ পোন্ধৰ নম্বৰত তুমি দৰমহা পাই যাবা যদি ডেইলি তুমি জেতা ন ত লগা দহটা লগোৱা বাৰটা লগোৱা। দুটা লগোৱা দুটা এটা মিটাৰ দেৰশ লগাবা খালি।
এটা দেৰশ ন অহ আৰু তোমাৰ বাকী তেল চেলটো নিজৰে হ'ব।
নিজৰে হ'ব খালি তোমাৰ ডেৰশ টকাকৈ দিব মানে তোমাৰ ত হেৰিত
ভালে আছে ন ডেৰশ কৈ যদি দিয়ে এদিন দুদিন মই পাঁচটাও লগাব পাৰোঁ টকা সাতশ
অ
ন
বহুত পইচা আছে পোন্ধৰ দিনৰ মূৰতেই সোমাব দৰমহা
কিন্তু মেইন কথা হ'ল যে মই আপোনাৰ ইলে্ট্ৰিকৰ মানে কামটো নাজানো মোৰ মানে ভাইটি এটা আছে ভাইটি এটা আছে মই তাক কৈ চাম সি এনে মানে কেনেকুৱা এইটো মানে কামটো কেনেকুৱা কৰিবৰ কাৰণে
কামটো ভালেই ইমান বেয়া নহয় মানে মিটাৰটো লগাব লাগে। নতুন পুৰণা মিটাৰটো নতুন মিটাৰ লগাই পেলাই মোবাইলৰ অলপ কাম কৰিব লাগে আৰু সেইটো বেছি ইমান হেৰি নাই
আচ্ছা আচ্ছা
খালী তুমি তাত পঠিয়াব লাগিব আৰু চাবমিট কৰিব লাগিব ফটো মাৰি মাৰি গ্ৰুপত তেনেকে দিব লাগিব তুমি কেইটা কিমান দিছা কিহঁত কত লগাইছা এইবিলাক আৰু
আচ্ছা আচ্ছা
ভালেই কামটো বেছিত বেয়াও নহয় খালি লওঁ অকমান সাৱধানে কামতটো কৰিব লাগিব আৰু লাইটৰ কাৰেণ্টটো মেইন কাৰেণ্টৰ সৈ হে কৰাটো
আচ্ছা কৰিব পাৰি
অ তাকে কোৱা যদি কবা আৰু কোনোবা লগৰ আছে যদি কবা পোৱালি ছয়জন মান বিচ সেই আছে ছটা পোৱালি তোমাৰ লগৰ কোনোবা আছে যদি সুধি কবা মোক জনাবা কথাবিলাক
মই অলপ এটা সোমিয়াই দিম তেতিয়া তুমি যদি দুজন দুজনকো সৰিবা কৰিবলৈ সুবিধা।
আমাৰ তিন তিনটামান তি তিনটামান ল'ৰা আছিলে অলৰেডি সোমাইে গ'ল তাতে- তোমাৰ মিটাৰতে সোমালে বাৰু
অ অ, যদি তাৰ মানে কি হয় জানা গেছটো মানে তুমি নিজৰ মিটাৰত লগালা ইজনে তোমাৰ লগৰজনে মোবাইলৰ কামটো কৰিলে তেতিয়া পুটুক হ'ব ন উস্ এয়া তোমাৰ নহ'লে তোমাৰ লগৰ জনে মিটাৰ লগাই কি মোবাইলত কামটো কৰি দিলে পুটুক পুটুক লগাব পাৰিবা বুজিছা
আচ্ছা চিউ
সেইটোকে জনাবা কৰা যদি মোক
আচ্ছা, নহয় মোক কৰিবতো মোৰ কৰাতো আপত্তি নাই কিন্তু মানে ধৰ অলপ ট্ৰেইনিংটো দিবনে সিহঁতে
ট্ৰেইনিংটো দিব তোমাৰ কোন ব্ৰাঞ্চ বেলেগেও লগাই ফুৰিছে ন যোনকেইজনে মানে জনা কেইজনৰ লগত তোমাৰ এসপ্তাহ মান সিহঁতৰ লগত পঠিয়াব মানে অ চাব কৰিব শিকিব তাৰ এসপ্তাহ মান কৰাৰ পিছত তোমাক এদিন তেনেকে সুধিব কোনডাল কি লগাব লাগে কেনেকে লগাব লাগে তাৰপিছত তোমাক তাৰপিছ পা কৰিব দিব আৰু
আচ্ছা
তুমি ধৰ অফিচৰ পৰা গৈ মিটাৰলৈ আহিলা মিটাৰলৈ আহি তোমাৰ জেগা দিব লোকেশ্যন দিব কবাত কৰবাত পৰি কাজ এফালে গোলাবাৰীত পৰিব পাৰে নহ'লে বিহুগুৰি চাইডে পৰিব পাৰে। য'ত পৰে আৰু তাত গৈ পেলাই লগাবগৈ লাগে।
অ, বঢ়িয়া তেনে এইটো যদি মোৰ মানে যদি ট্ৰেইনিংটো দি তেওঁলোক কিছুমানে শিকাই খিনি লয় তেতিয়াহলে কৰিব পাৰি। সিটো মানে পাৰ্ট টাইমে কৰিমি সেইফালে মোৰ ফাৰ্মখন থাকিব না
এইটো পাৰ্ট টাইমে কাম তুমি খ খ সদায় লোন নকৰিলেও একো আপত্তি নাই কেতিয়াবা যোনদিনা মন যায় তাইৰো বুজিছা তেনেকুৱা চিষ্টেমত নহয় আৰু পোন্ধৰ দিনৰ মূৰত তোমাৰ দৰমহাটো সোমাই যায় উস্
যিমান কৰা আৰু
মোৰ যিমান কৰা ডেইলি বিশটা মিটাৰ লগোৱা তোমাৰ কেপাচিটি আৰু
অ অ অ অহ অহ
কোনো সময় নাই ৰাতিপুৱা স পাঁচটাত যোৱা আহ
এইটো মানে কমিছনৰ কথা সুত হয় কোৱাচোন এইটো মানে কমিছনৰ কথাটো কওঁতে আৰু এটা মানে আমাৰ আহিলে মনত হেল্ল'এইটো নহয় এই মোৰ লগৰ লগৰ এটাই মানে তোমাৰ এই হেৰিত এইটো তো নতুনকে এটা বিজনেছ ষ্টাৰ্ট কৰিছে কিবা কোম্পানীয়ে হয়। হি হি হি হি কোম্পানীৰ আন্ডাৰত তাতে হয় তোমাৰ এইটো ল ল'ৰা ভাল ল'ৰা পালে ক'বাচোন মানে সেইটো হেৰি কৰিব লাগে এতি দোকানে দোকানতে এ তোমাৰ গুগল পে' যে কিউ আৰ আৰু যে এই স্কেনাৰ আৰু যে স্পীকাৰ যে লগাই যে
অ
সেই স্পীকাৰ লগাব লাগে।
অ অ অ অ আছে দুজন টু কিন্তু তাত কেনেকে পইচা দিয়ে?
সেইটোত এই স্পীকাৰ লগালে আঢ়ৈশ ধৰক অ, মোৰ তাত লিষ্টটো আছে মই চাই কৈ আছো হা কিমান দি আছে আৰু আহ, লাইনতে থাকে মই চাই পেলাই কৈ আছোঁ অফাৰ অ, এইটো তোমাৰ মানে এটা এটা যদি তুমি স্পীকাৰ লগোৱা এটা যদি স্পীকাৰ লগোৱা এটা স্পীকাৰত আঢ়ৈশ টকা পাবা।
এটা স্পীকাৰ ন তুমি
অ অ, তুমি এটা স্পীকাৰ মানে আঢ়ৈশ আৰু যদি গুগল পে' খোলা তেতিয়াহ'লে গুগল পে' তোমাৰ ডেৰশ টকা ডেৰশ টকা আৰু সপ্তাহ কোনোবা সপ্তাহতো এনেকৈ অফাৰ দি দিয়ে অফাৰ মানে অফাৰটো কেনেকুৱা আহে তুমি যে সেই গুগল পে'ত যে ডেৰশ টকা দিছে কোনোবাই এনেকুৱা হয় আঢ়ৈশকেও দি দিব পাৰে আ আঢ়ৈশক দি দিওঁতে তুমি তুমি ধৰা কৰিলা
অ কিন্তু আজি আজিকালি চবতে তাতে ষ্টিকাৰ হোৱা হ'ল নহ প্ৰায় দোকানে চবতে ষ্টিকাৰ আছেই জানা অ মানে এনেকুৱা জেগাত যাব লাগিব গাঁৱৰ ঘুকুতৰ জেগাত যাব লাগিব মানে য'ত নাই মানুহৰ গুগল পে' স্পিকাৰ চিচস্পিকাৰ তেনেকুৱা জেগাত গৈ লগালহে অলপ লাভটো হব বুইছা নহ'লে আজি। কালি চবতে স্পিকাৰ চবতে মাজে পইচা পেমেন্ট কৰিলে। দেখি চাই নহয় নিজে চবতে স্পিকাৰ থাকেই আজিকালি। সেইটো কাৰণে এইটো বিষয়ে এটা বেপাৰত ইমান এতিয়া লাভ এটা নহব বুজিছ এইটো মানে প্ৰথম প্ৰথম ওলাও- যদি তুমি কোমোৱা হয় তেতিয়া বহুত পইচা ওলালে হয় এইটো। তুমি তেতিয়া প্ৰথম প্ৰথমে কাৰো তাত লগোৱাও নাই ন স্পিকাৰ চবৰ তাতে তুমি এফালৰ পৰা লগাই গলে বহুত পইচা হ'ল হয় বুইছা- এইটো বেপাৰ আগতেই মাথা মাৰিব লাগিছিলে
তাকেই এইটো এতিয়া চবেই লগাই দিলে ন
যেনেকে এটা সময়ত যে এটা এপ আহিছিল যে পইচা ডাবুল কৰে যে এপ টো প্ৰথম প্ৰথমে প্ৰথম প্ৰথমে চবেই বহুত লাখ লাখ টকা ঘটিলে তাৰ পিছত পিছলৈ বন্ধ কৰি থৈ দিলে
অ কি আছিলে ৰখা কি কিবা এটা আছিলে নহয়
অ এইবিলাকে আৰু এতিয়া তুমি গাহৰি ফাৰ্ম খন কি খুলিবা মানে
তাকেই গাঁহৰি মই ফুলিম বুলি ভাবিছোঁ তোমাৰ গাঁহৰি কেতিয়াই তাকিয়া যাই
অ অ মোৰ খুলিব মন এটা আছে খালি বেমাৰটো অহাৰ কাৰণে অলপ মানে ভয় লাগি আছে
মই মানে মই নহয় মই মানে ইয়াৰ মেডিচিন চেডিচিন মানে বিষয়ে চব জানো মানে বুজিছা মই মানে দাদাই জানে মই দাদা এজনে মানে এইবিলাক পশু পশুপালনতে এইবিলাক লালন পালন কৰাৰে মানে তাতে হেৰি হয় আৰু মেডিচিন স্পেচিয়েলিষ্ট টাইপ আৰু
অ এ পাৰি তুমি যদি
এই দাদা ন দাদাজনী মানে জানেই না ক'ত কি কৰিব লাগে কেতিয়া বেজী মাৰিব লাগে কেতিয়া কি খুৱাব লাগে কোনটো মেডিচেন কেতিয়া দিব লাগে সেইবিলাক চব জানেই
অ তে পাৰি
ত গতিকে মানে দাদা এজন আছে দাদাজনৰ লগত মই লাগিলে তোমাক কথা পতাই দিম
অ অ পতাই দিবাচোন
তুমি এটা কাম কৰিবা তুমি যদি পাৰা মানে মই এইটো ঘৰততো চিনি পাবাই চাগে ডাকঘৰ ওচৰতো মোৰ নাম মইতো চিনি পাই আৰু ডাকঘৰ ওচৰত আহি যাপা আহি তাক